অহ ন অহ ক'ত আছে
অ' মানে মই অলপ বাহিৰত আছো ৰবা।
অ ফুৰিব গৈছে।
অ' অলপ কিমান আৰু ঘৰত থাকিম ফুৰিব আহিছো।
অ বাকী চাহ তাহ খালে
এইয়া ফুৰিব আহিছো আৰু ক'ত আৰু ঘৰত চাহ খাম আৰু ফুৰিব আহা তাতে আৰু চাহ খালো। তাতে মিলালো আৰু।
অ' তাতে খালে আৰু।
উম তাতে খালো।
ওচৰতে নে নে দূৰত
এ নাই মানে ৰিক্সাৰে আহিছো ৰিক্সাৰে আহিলে দচ টকা আৰু
অ আপোনালোকৰ তাতে ৰিক্সাত দহ টকা লয়
মানে সে সেইখিনি দূৰত্বতো সেইখিনিয়ে আৰু মানে তাকে কৈছো
অ অ আচ্ছা বাকী বাকী ভাল
বাকী ভাল দিয়া তোমাৰ কেনেকুৱা
আছো মই আৰু কি কৰিম এতিয়া এ এ গৰম বন্ধ চলি আছে ক'ত কলেজ যাম
অ গৰম বন্ধত এতিয়া কত যাম বুলি ভাবিছা
তাকইটো শ্বিলং যাওঁ নেকি
শ্বিলং
অ শ্বিলং বা মেঘালয়া আৰু সিফালে এতিয়া আৰু গৰমৰ দিন তাতে যাব লাগিব
উম উম বহুত ধুনীয়া জেগা হয় ঠাইখিনি মানে যিমান চালেও মানে হেৰি নহয় মানে হেঁপাহ নপলাই উম।
তাতে গৈছানে তুমি গৈছা নে নাই
গৈছো গৈছো বহুত কেইবাৰে গলো কিন্তু মানে ফেমেলি ফেমেলি লৈ গৈছো। মানে ফ্ৰেণ্ডৰ লগত যোৱা নাই আৰু ফেমেলী বিলাক আমি গোটেইবিলাক গৈছো।
অ আচ্ছা পৰিবাৰৰ লগত গৈছা ন
অ চৰি পা অ
ভালে মই আমি মই এবাৰ সৰুতে গৈছিলোঁ
অ
সৰুতে যোৱা এইবাৰ যাই পোৱা নাই ভাবিলো এইবাৰ যাই আহো লগৰ লগতে যাই আহো বোলো
অ অ অ
ঘৰৰ লগত নাযাওঁ আৰু লগৰ লগতে যাওঁ
তোমালোক ডাঙৰ হ'লা নে ডাঙৰে হ'লা এতিয়া তোমালোকে লগৰ লগতে যাব পৰা হলা
অ আহ দিব মোৰ এইবিলাক নাই চাব দিয়ে
অ হয় নেকি মানে তোমাৰ মানে গোতেই মানে সেই আছে আৰু মানে পুৰা মানে খোলা আৰু মানে পুৰা যাব দিয়ে আৰু যতে ততে
অ মানে য'তে ত'তে মানে সেই য'তে ত'তেও নহয় এতিয়া গৰম বন্ধ বুলি যাব দিবই লাগিব হয় ন নহয় সদায়তো আৰু ঘৰ ঘৰতে থাকো বা কলেজে যাই থাকো এতিয়া বন্ধত আৰু দিব লাগে দিব
অ টো কথা নাই দিয়ান তেনেকুৱাই হ'ব লাগে কিমান আৰু ঘৰত থাকি বা কিমান আৰু পঢ়ি থাকিবা ন অলপ
অ আহাৰৰ বিবৰে মানে নগাঁও যোৱা কথা আছে ৰব এই বৰদোৱা যে
অ অ অ অ হয় নেকি অ মানে মইও আমাৰ মানে ঘৰৰ মানুহখিনিয়েম যোৱা কথা আছে কেতিয়া নু যাবা অ তাতে যাম কেতিয়া যাবা তোমালোক
আহাৰ ৰবিবাৰে আহা এই অহা ৰবিবাৰে এইটোত আজি কি বাৰ আজি সোমবাৰ অ আৰু মাজতে ছয় দিন আৰু আপ সেইদিনাই যাব নে আপোনালোকে
অ সেইদিনাইতো যাম মানে তোমালোকে মানে কি কৰিবা মানে কিহৰ ঘৰৰ লগত মানে নে নে কি
অঁ আমি সেইদিনা ঘৰৰ লগতে যাম ঘৰৰ ফেমিলি সেনেকে তাৰপিছ লগ পাম নহ'লে ফোন কৰিম আপোনাক
অ তাত লগ পাম দিয়া নহলে
অ তাতে আপোনালোকৰ মাইনাজনিক মই বুজাব পাৰিম
অ তাইক অলপ বুজাব লগা হৈ আছে কিন্তু তাই মানে ঘৰ। তাই অলপ মানে তোমাক কৈছো।
শুনি আছেনে।
অ শুনি আছো ৰবা।
অ তাই তাই কেনে মোৰ কথা কৈছেনে নাই।
অ কৈছো কৈছো তোমাৰ কথা কৈছো মানে তুমি যে ঘৰত। কিমান কাম কৰা তাকে কৈছো মই। মাক বহুত হয় মাক বহুত সহায় কৰি দিয়া নহয়।
অ এতিয়া আজিকালিৰ ছোৱালী ন এতিয়া। বুজনি দিব গ'লে বেয়াও পাব পাৰে সেইকাৰণে আগতীয়াকৈ টানি থলে আৰু মোৰো ভাল লাগে।
তোমাৰ কথাটো ক'লো না তুমি ধৰা তাইক। এতিয়া অলপমান সৰুৱে হ'বা কিন্তু মানে তুমি যিখিনি কাম কৰা। ঘৰৰ মাক ইমান খিনি সহায় কৰি দিয়া পুৱা উঠা। বা বাচন ধোৱা বা ঘৰ খাৰ সেইখিনিয়ে বহুত সেইখিনি কৰিলে সিখিনি মাকৰ হয় হয়তো সেইখিনিয় কমছে কম শ এনে কৰিলেওতো তাই তাই কৰিলে মোৰেতো অলপ সহায় হব ন।
উম উম সেয়াই আৰু অ তাকে তাতে লগ পালে কৈ দিম দিয়ক আৰু।
অ তাত মানে চাদৰ মেখেলা পিন্ধি যাবানে?
অ ৰাতিটো চাদৰ মেখেলাই আৰু সোমাব নিদিয়ে নহয়। এতিয়া আমি ডাঙৰে হ'লো সৰু ছোৱালীৰ বেলেগ কথা।
উ ক'ব তাইকো ক'ব চাদৰ মেখেলা পিন্ধি বলে। নে বেয়া পায় পিন্ধিব?
পিন্ধি বেয়া নাপায় ভালে পায়।
অ অ আজিকালি আৰু ছোৱালী বিলাকে চাদৰ মেখেলা পিন্ধি ভালে পায় দিয়কচোন।
ভালে পায়।
তিৰোতা মানুহ বিলাকেহে চুইজাৰ পিন্ধে।
অ তিৰোতা বিলাকে চুইজা পিন্ধি ভাল পায় আৰু ছোৱালী বিলাকে চাদৰ মেখেলা পিন্ধি ভাল পায়। তেনেকুৱাই হৈছে যুগটো তেনেকুৱা না।
উল্টা হৈ গৈছে একদম।
উলটা হৈ গৈছে কি কৰিবা আৰু আৰু তিৰোতা বিলাকৰে বেছি চখ মানে ফুলে মানে ফটো উঠা।
অঁ সেইটোতো ক'বই নালাগে একদম আগতে।
অ সেইটো, কিন্তু মইয়ো ভাল পাওঁ কিন টো মইয়ো ভাল পাওঁ, তুমি তুমি ভাল পোৱা নে ফটো উঠি?
মই ফটো উঠো কিন্তু ইমান ন হয় আৰু মানে এখন দুখন এতিয়া কৰ'বাত গ'লো এখন দুখন চিন হিচাপে ৰাখিটো থ'বই লাগি ব ন সেনেকে আৰু মানে ইমান ফটো উঠাই থকাৰ মোৰ ইন সেই নাই আৰু মানে।
উহো কি নাই?
মানে ইমান ভাল নাপাওঁ আৰু অ এতিয়া কৰবালে ক'ৰবালে গ'লো এখন বা দুখন উঠিলো আৰু সেনেকুৱা।
উম উম।
ইমান এনেকে উঠি নাথাকে এই আজিকালি যে এনেকে উঠিয়ে থাকে উঠিয়ে থাকে মই সেনেকে ভাল নাপাওঁ।
উম উম তোমাৰ দৰে আৰু ছোৱালী আৰু ক'ত পাই যাব মাঁহতে তোমাৰ বহুত লাকী হয়।
এ সেনেকে নকব ৰ'ব মোৰ লাজ লাগে।
অ।
অ শুনি আছে নে?
অ শুনি আছো শুনি আছো। অঁ কোৱা?
ঘৰত কেতিয়া যাব?
ঘৰত যামেই আৰু মানে ইয়াত তোমাৰ ফোনটোৰ কাৰণে ৰলো।
অ মই অসুবিধা দিলোঁ নেকি ফোনটো কৰি।
নাই নাই একো অসুবিধা দিয়া নাই।
আ, বাকী ভাল ন?
অ ভালে।
কালি আমাৰ মানে সেই আছে ৰবা অলপমান মানে এতিয়া যাই ঘৰত ভাত খিনি বনাই উম পূজা আছে কালি।
পূজা অ পূজা ঘৰতে
নাৰায়ণ আমাৰ ঘৰত মানে উম আমাৰ ঘৰৰে হয় মানে আমাৰ কাৰ বুলি কয় জাঁহতৰ জাঁহতৰ ঘৰত।
অ, সিদিনা যে কৈছিলে আপোনালোকৰ অ, অফাৰতে ন!
ওচৰতে-ওচৰতে ৰাস্তাৰ ইপাৰ-সিপাৰ। তেনেকুৱা মানে এতিয়া নাৰায়ণ পূজা হয়, হ'লে আমাৰ আজি
অ, কওক-কওক শুনি আছো।
অ, আমাৰ মানে পূজাটো মানে আমাৰ বাবুৰ বাৰ্থডে টাইমত কৰা যায় আৰু তেনেকুৱাকে উম, সিহঁতৰো বাবুৰ জন্মদিনত তেতিয়া কৰে আৰু তেনেকুৱা আৰু। জন্মদিন হিচাপতে কৰা যায়।
জন্মদিন মানে এইবিলাক পূজা-পাতল কৰি থাকিব লাগে, তেতিয়া ভাল হয় মানে, দিনবোৰ ভাল যায় আৰু।
উম, উম, সেই কিবা যদি বেয়াও আছে, কাটা যায় আৰু।
উম, উম, সেয়াই। আজিকালি ইমান ধুম-ধামেৰে পাতি লাভ নাই, সেনেকুৱা
লাভ নাই, জন্ম অ, জন্মদিন বিলাক ইমান মানে মানুহ বিলাকে পইচা নাই, পইচা নাই কে থাকে। কিন্তু জন্মদিন বিলাক ইমান মানে হেৰি কৰি পাতে ন! মানে বহুত ফূৰ্তি কৰে, বহুত ফূৰ্তি কৰে।
উম, কিছুমানৰ থাকে। ইমান মানে দুখীয়া- দুখীয়া দেখাই থাকে, কিন্তু সিহঁতে মানে ইমান ধুনীয়াকে জন্মদিন পাতে।
তাকেতো, মানুহ বিলাক ধৰিবই নোৱাৰি।
উম, বাকী কালি আপোনাৰ দিনটো মানে ব্যস্ত থাকিব।
উম, একদম ব্যস্ত হৈ থাকিব লাগিব। পৰসি আৰু মোৰ সেই আছে, কালি বাৰু কালি বাৰু পূ পূজা বুলি ব্যস্ত, পৰহি আৰু
অ, আপুনি কিবা কাম কৰে?
অ, মই মানে পঞ্চায়তৰ মেম্বাৰ হয়, মানে ত
কি ক'লে আপুনি এইটো কথা, আগতে কিয় কোৱা নাছিল?
এ, কি ক'ম আৰু? ক'ব লগা তেনেকুৱা বিশেষ নাই না। সেইকাৰণে আৰু ক'লো আৰু আজি। সেইদিনা, ওলাই গ'ল আৰু ওলাই গ'ল, অ, সেইটোৱে।
ভালেই, আপুনি মানে ইলেকচনত জিকিলে আৰু।
জিকিছো- জিকিছো।
ঠিকে।
ইলেকচনত জিকিলো, মানে অলপমান কিবা-কিবা- কিবি কামো কৰি আছো। তাকে আৰু বিলাক মানুহ বিলাকৰ কথাও শুনিব লগা হয়।
ভাল কাম কৰিলে মানুহৰ কথা শুনিবই লাগিব, সেইটো জানেই।
সেইটো। কৰিবা আৰু কিয় বা কিয়বা এইয়া এই এই, এই সেইটোত সোমালো।
আপুনি কোনটো দলৰ? মানে কোনটো পাৰ্টি? বিজেপি অ, ঠিকেই আছে। আজিকালি চব বিজেপিয়ে আৰু।
উম। বিজেপিৰে আৰু, কি কয় ভালে, ভালে, মামা আছে, মামা।
অ, মামা, উম, সেয়াই বিজেপিয়ে আৰু, বোলো চবফালে বিজেপিয়ে।
উম
ভালে, এইটো কথা কিন্তু আজ জিহে মই গম পাইছিলোঁ, আগতে গমেই পোৱা নাছিলোঁ।
গম পোৱা নাই, মই কোৱাও নাই কেনেকে গম পাবা তুমি? উম
উম, একদিনত আৰু ইমান কথা ক'ব নোৱাৰিও দেচোন, হয় নে নহয়?
আৰু সেইদিনা মানে কিবা কিবি কৈ থাকোতে তেনেকৈ মানে সময়টো গুচিয়েই গ'ল ন! এয়া কোৱা নহ'ল আৰু। কম সময়তো যোৱাৰ পাছত কোৱাই নহ'ল।
অ, আজিকালি আৰু চব মানুহ ব্যস্তহৈ থাকে ন!
উম, হয় দিয়া, ব্যস্তৱে‌ বহুত।
আজিকালি আৰু মানুহৰ মানে টাইমে নাই। চব আৰু ব্যস্ত, দিনটোও থাকে ব্যস্ত ৰাতি আহি অলপ ৰেষ্ট ল'ব বিচাৰেহি।
উম, উম, সেইৱে, আৰু ৰাতিপুৱা আৰু সেইবিলাক আৰু কন মানে কৰিব লাগে, যি কৰি আছে দৈনন্দিন জীৱনৰ।
সেয়াই, সেনেকেই যাব দিনবোৰ পাৰ হৈ। মানুহ কাম কৰি কৰি এদিন গুচি যাব লাগিব।
উম, সেয়া, কামে শেষ নহয়।
উম, উম, তাকে আপুনি যিটো কাম কৰি আছে, ভাল কামেই কৰি আছে কিন্তু দেই।
উম
এনেই আপুনি কি কি কাম কৰিলে মেম সেই হোৱাৰ পৰা?
উম, মই মানে কৰিলো মানে বৰ্তমান এবছৰ হ'ল।
অ'
এবছৰ হ'ল, বাকী ৰাস্তা এটা বনালো। তাৰপিছত তেনেকুৱাকে সৰু সুৰা কিবা-কিবি এইবিলাক ঘৰৰ জিঅটেক কৰা, কিবা এনেকুৱা আহি আছে ন, সেইবিলাক কৰি কৰি আছো আৰু। আৰু যিখিনি মানুহক সহায় কৰিব লাগে সেইখিনি এতিয়া কৰি কৰি আছ কৰি যাই আছোঁ, তুমি আৰু যিখিনি পাৰো কৰি যাম আৰু, তেনেকুৱা।
সেয়াই, সেই সেই, মানে ভাল কামেই কৰি যাব আৰু।
উম, ভালেই, বেয়াটো নকৰো।
এই সেয়াই ভাল কাম কৰিলে মানুহ কথা শুনবই লাগব।
উম, তাকে। এইবাৰতো আৰু মানে এয়া ছাব্বিশত মানে দুহেজাৰ ছাব্বিচত মানে অলমান কাম বোৰ মানে জটিল হৈছে। সেইকাৰণে আমাক মানে ট্ৰেইনিং দি আছে, সেই ট্ৰেইনিং মতে এতিয়া কামবোৰ হ'ব। বহুত জটিল, বহুত জটিল, উম, সেইটো কাৰণতে ট্ৰেইনিং দি আছে। এদিন গলো সেইদিনা, বেছি দিন হোৱা নাই। আৰু এতিয়া পৰশি আছে।
উম, উম, ভালেই।
পৰসি এতিয়া যায় তাতে কি ট্ৰেইনিং শুনি আহো, লৈ আহো ট্ৰেইনিংটো, তাৰে পিছতহে হ'ব আৰু কি হয়।
উম, উম। এতিয়া ঘৰত যায় ভাত বনাব লাগিলে।
ভাত বনাব লাগিলেই আৰু আজি। কি বনাও তাকে, তুমি আজি ভাত বনাবা নেকি?
অ' মোৰ মইতো কৈছোয়ে সেইদিনাই মইয়ে ভাত বনাও ঘৰত।
অ' মা নবনাই?
মাক আৰু কষ্ট নিদিও নহয় মই, মা আৰু- এতিয়া শালত বহি আছে মানে।